অ দিয়া কোৱা
কি কৰি আছা তুমি
মই এ অলপ আগতে ভাত খাই উঠিলো ৰবা এতিয়া এনেই বিচনাতে পৰিছো হু তুমি
অ
তুমি কি কৰিছা
শুনিছা নে
অ শুনিছো শুনিছো তুমি কি কৰিছা
এই আমি ঘৰৰ গোটেইগিলাকে বহি এনে চাহ খালো খাই পেলাই কথা পাতি আছো ৰবা বাকি পিছে তোমাৰ ভাল
ভাল দিয়া তোমাৰ উম ভাল ভাল
আছো ভালে তোমাৰ ঘৰত বা তোমাৰ পৰিয়ালত বাৰু কোন কোন আছে
মোৰ পৰিয়ালত মা দেউতা মই আৰু মোৰ বা এজনী আছে
হয় হয় এ মোৰ একেলগে তাৰমানে ঘৰৰ পৰিয়ালে গোটেইবিলাকে একেলগে বহি চাহ খাই আছিলো আজিকালি তুমি চাবাছো পৰিয়ালৰ প্ৰতি গুৰুত্ব ত্ব বিলাক কমি গৈছে হয়নে আমি পৰিয়ালক সময় দিব নোৱাৰা হৈ গৈছো যেন এখন ব্যস্তপূৰ্ণ পৃথিৱী হৈ পৰিছে হয়নে
উম সেইয়ে আজিকালি মানুহে মানে পৰিয়ালৰ লগত থকা মানে দেখাই নাযায় বহুতকে ন
হয় আৰু আমি যেন এনেকুৱা হৈছো আপোনজনে আপোনজনৰে যেন শত্ৰু হৈ পৰিছো হয়নে ভাল হোৱাত দেখিব নোৱাৰো তুমি চাবাচো সেনেকুৱা আজিকালি হৈয়ে থাকে আজিকালি প্ৰায়ে সেইবিলাকে টিভিতে হওক বা মোবাইলতে হওক পাই থাকো চাবাচোন তুমি যিখন ঘৰত সৰু পৰা একেলগে দুখ ভাই ককাই হওঁক একেলগে ডাঙৰ দীঘল হয় হয়নে তাৰপিছত যেতিয়া বিয়া হয় তাৰ পিছত এনেক কোৱা হয় যে সম্পত্তি লৈ কাজিয়া দুইটাৰ মাজত যেন সেই আগৰ স্মৃতি বোৰ যেন পাহৰি যায় হয়নে
অ হে হেনেকুৱাই দেখা যায় আজিকালি। মানে আজিকালি হম হম মানে কি আৰু মানে পৰিয়ালৰ মানে নিজৰ যেতিয়া দায়িত্ব খিনি কিছুমানে ধৰা বুজি প্ৰায় কিছুমানে বুজি নাপায় যিখিনিয়ে মানে বুজি নাপায় সেইখিনিয়ে মানে পিছত মানে নিজৰ পৰিয়ালৰ প্ৰতি মানে গুৰুত্বটো নোহোৱা হৈ যায়।
হয়
উম উ মানে মা -দেউতা বা নিজৰ ভাই -ভনীৰ প্ৰতি মানে মৰমটো নিশ্চয় নোহোৱাই যাই তেওঁলোকে মানে স্বাৰ্থকৰ হৈ পৰে ন কিছুমানে
হয় হয় হয় আৰু আৰু তুমি আৰু তুমি চাবাছো তুমি ঠিক কথা কৈছা আৰু তুমি চাবাছোন এ আজিকালি ধৰি লওক ঘৰত কোনোবা আলহী আহিলে হয়নে ল'ৰা ছোৱালী হওক সিহঁতে কি কৰে মানে গুৰুত্বটো ইমান নাথাকে কথা যে ক'ব লাগে ন লগৰ লগত যে অলপমান মানে সেই নাই যে সিহঁতে তাৰ মানে নিজক লৈ জানো ব্যস্ত তেনেকুৱা আহাৰ হৈ থাকে হয়নে
অ তেনেকুৱাই হৈছে আজিকালি
আজিকালি ল'ৰা-ছোৱালী তুমি চাবা কিছুমান আত্মীয় ধৰিলওক দূৰ সম্পৰ্কীয় কিছুমানক চিনিও নাপায় আচলতে ৰাচ তাত দেখা দেখি হলেও চিনি নাপায় এই গুৰুত্ব বিলাক যে কমি গৈছে
উম সেয়ে আজিকালি মানে দেখিলেও নামাতে তেনেকুৱা ধৰণৰ হৈছে নিজৰ ভাই-ককাইৰ মাজতে কাজিয়া
হয়
উম
আ আৰু তুমি চাবাচোন এই যে আমি ধৰি লোৱা এই গৰম বন্ধ দি আছে হয় নে তে আমি যেতিয়া গৰম বন্ধ আমাৰ সৰু থাকোতে যেতিয়া আমি গৰম বন্ধ পাইছিলোঁ আমি ধৰি লও গৰম বন্ধ মানে কি আমি ফুৰিব যাওঁ মামাৰ ঘৰত যাওঁ পেহীৰ ঘৰত যাওঁ জেঠাইৰ ঘৰত যাওঁ হয়নে কেনেকুৱা এটা আনন্দ কিন্তু আজিকালি ল'ৰা-ছোৱালী তুমি চাবাচোন কলৈকো যাব নোখোজে ঘৰতে ধৰি ল লওক মোবাইলটোকে চাই থাকিব কিন্তু কতো যাব নোখোজে হয়নে সেই যে আত্মীয় ভাৱ বোৰ যেন নোহোৱা হৈ গৈছে নে কি কোৱা
নোহোৱা হৈ গৈছে অ আজিকালি মানুহে বুজিয়ে নাপায় পৰিয়াল মানে পৰিয়ালৰ যিটো সুখ মানে পৰিয়ালৰ লগত এতিয়া মা দেউ তাহতৰ লগত থাকি কিমান ভাল লাগে ন অকমান টাইম ধৰা কথা পাতিলোঁ, বা একেলগে বহি ভাত খালোঁ, সেইখিনি সময় মানে ভাল লাগে আৰু থাকি
হয় হয় হয় আৰু তুমি চাবাচোন আজিকালি কেনেকুৱা হয় এ ধৰি লোৱা আজিকালি শাহু বোৰে বৌ ক বোৱাৰীয়েকৰ বোৱাৰীয়ে কৰে হওক বা ননন বৌ বোৱাৰ বৌৱেক তেনেকুৱা বহুত কাজিয়া আমি টিভিতে হওক মোবাইলতে হয় শাহুৱেকে যৌতুকৰ বাবে বোৱাৰীয়েকক অত্যাচাৰ কৰা হয় নে সেনেকুৱা তাৰ ফলত কি হয় বোৱাৰী জনীৰ মৃত টোমুখতো পৰে কিছুমান নিজেই তাৰমানে এনেকুৱা হয় যে আত্মহত্যা কৰিব লগা বাধ্য হৈ যায় হয় নে সেইবোৰ আচলতে তেনেকুৱা হ'ব নালাগে কাৰণ বোৱাৰী এজনিয়ে এখন ঘৰ এখন এৰি থৈ আহি হয়নে নিজৰ ঘৰখন এৰি বেলেগ এখন ঘৰক আকোৱালি লয় হয়নে আচলতে মই ভাবো বোৱাৰী এজনকো গুৰুত্ব দিব লাগ কিন্তু তুমি চাবাচোন এই বোৱাৰী বোৱাৰীকজনে বোৱাৰীক সেইজনীয়ে শহুৰে কৰ ঘৰত ইমান কিন্তু তাৰমানে ইমান যিখিনি সন্মান পাব লাগে সেই সন্মান খিনি নাপায় হয়নে কিন্তু যি তুমি চাবা সেই ল'ৰাটোৱে কিন্তু ধৰি লোৱা জু জোৱায়েক জনে কিন্তু শহুৰেকৰ ঘৰত কিন্তু বহুত খিনি সন্মান পাই নে কি কোৱা
সেয়ে
হয়নে
মানে ছোৱালী হিচাপে মানে নিজৰ ঘৰ খনৰ মানে মা দেউ নিজৰ মা দেউ তাৰ ঘৰখনত মানে যিমান খিনিয়ে তুমি উ মানে সন্মান বাসু যিমান খিনি ত তোমাৰ ভাল লাগিব থাকি সেই
হয়
সমান মানে যদি সেই অ সমান মৰম যদি তুমি সেই মানে বিয়া হৈ যোৱা ঘৰখনতো যদি পোৱা তেতিয়াও মানে ধৰা ভাল লাগিব। কিন্তু কিছুমানে সেই বস্তুটো বুজি জি নাপাই দিয়াচোন মানে নিজৰ বুলি নাভাবে, তেনেকুৱা ধৰণৰ। নিজৰ পৰিয়ালৰ সদস্য বুলিয়ে ভাবিব লাগে।
হয় হয় তুমি ঠিক কথাই কৈছা আৰু চ- থাকাছো তুমি এই নন্দেকজনী হয় নে নন্দেকজনী বিয়া হৈ গ'ল- যেতিয়া মাকৰ ঘৰত আহে বৌৱকজনী কে-কেনেকুৱা কৰে হয়নে? যে নন্দকেইজনী চাবা- যিখন ঘৰত সৰুৰ পৰা ডাঙৰ দীঘল হয়, হয়নে? সেই জন্ম হয় সেইখন ঘৰৰ পৰাই যেতিয়া বিয়া হৈ যায় কিন্তু বিয়া হৈ আহি সেইখন ঘৰত সেই গুৰুত্বতটো নাপায় তুমি চাবাচোন আচল'তে কেনে- কোৱা হ'ব নালাগে আমাৰ ম আমাৰ নিজে নিজকে ত মানে কেনেকুৱা, বুজা-বুজি থাকিব লাগে হয় নে? আদচকত এটা বিশ্বাস থাকিব লাগে- বিশ্বাস থাকিলেহে এটা পৰিয়াল তাৰনে ভালে থাকি- থাকিব নহয় য'ত নেকি বিশ্বাস নাই তাত জানো এটা পৰিয়াল সুখ-শান্তিৰে থাকিব পাৰিব নেকি? নোৱাৰে- হয়নে?
নোৱাৰে হয় সেইটোয়ে হয় আজিকালিতো ধৰা নিজৰ ল'ৰা ছোৱালীকে মানে মা মাক-দেউতাকে মানে বিশ্বাসে নক- কৰে যে- মানে কোনোবাই যদি ধৰা কিবা বেলেগে ধৰা কিবা এটা কথা কব সেইটোকে বিশ্বাস কৰি লয়।
হয়।
নিজৰ মাক-দেউতাকে নিজৰ ল'ৰা-ছ ছোৱালীক বিশ্বাস নকৰে সেই বস্তুতো হ'ব নালাগে মানে- বিশ্বাস কৰিব লাগে মানে নিজৰ ল'ৰা-ছোৱালী যে অঁ মই এইটো কৰিছো অ হ'ব দে- মানে বুজাই পৰাই ৰাখিব লাগে আৰু ন? কিবা ধৰা ভুল কৰিলেও ধৰা বুজাই ৰাখিব লাগে মানে গালি-ধমকি দি পেলাই এনেকে বুজাব নালাগে।
হয়। উ তুমি তুমি ঠিক কথাই কৈছা আৰু তুমি চাবাচো- আগতে আমাৰ মাহঁতে কোৱা শুনিছো আগতে এনেকুৱা আছিল আমাৰ ককাক ককাহঁতৰ দিনত বা ককাহঁতৰ, দেউতাকহতৰ দিনত এনেকুৱা আছিল- এ ধৰি লক সৰুৰ পৰা ৰাখিলে ল'ৰাটো মাহ আছে এত এ সিখিনি মাটি তুকেই দিছো যা, মুখৰ কথাতে যেন মাটি সম্পত্তি দি দিছিল- হয় নে? কিন্তু আজি-কালি তুমি চাবাচোন- এনেকুৱা হব দৰকাৰ হ'লে দা ক টাৰি লৈ মানে মাৰা-মাৰি হৈ যাব কিন তু, অলমান মাতিও তাৰমানে এৰি এৰি নিদিয়ে হয় নে? ইজনে সিজনৰ প্ৰতি যেন মৰম ভাল পাৱবোৰ যেন নাই হয়নে? তেনেকুৱা হৈ গৈছে আৰু তুমি চাবা- যদি পৰিয়ালটোৰ মাজত যদি সুখ-শান্তি থাকে, এটা পৰিয়াল ধুনীয়া হাঁহি-ফূৰ্তিৰে থাকিলে আচলতে পৰিয়ালটোও ভাল লাগে, যদি ধৰি লোৱা- তোমাৰ মনৰ ভাৱটো বে-লেগ মোৰ মনৰ ভাৱটো বেলেগ, সেনেকুৱাকে আচলতে এখন ঘৰ নচলে, নে কি কোৱা?
উম্, মনৰ ভাব বাৰু বেলেগ মানে এ হ'লেও মানে মিলাই-মিলি চলিব লাগে আৰু যে- অ তুমি এনেকে ভাবিছা মই অ মই বোলে এনেকে হ'ব তোমাৰ মতে কৰা তুমি যিখিনি ভাল লাগে তুমি কৰা, তেনেকুৱাও হ'ব লাগে।
হয়। আৰু কেনেকুৱা হয়- বুজা-বুজিৰ মাজৰে চলিব লাগিব হয় নে নহয়? আমিতো যা আমি আমিতো যা নুই ন আমাৰ নিজৰ হাতৰ আঙুলি কেইটাই সমান নহয়, সেই দৃষ্টিত তেবে-কে ঘৰৰ মানুহকেইটাৰ মন কেইটানো কেনেকে একে হব- হয় নে? আৰু তুমি চাবা চোন- আৰু আঁ চাবাচোন? ধৰি লোৱা, সৰুৰ পৰা আমাক মাহত, মাহত ধৰি লওঁ জন্ম দিলে, দহ মাহ দহ দিন গৰ্ভত ৰাখি, ল'ৰা-ছোৱালী, সন্তান জন্ম দিলে। হয়নে? তাৰপিছত, যেতিয়া সেই, লৰা-ছোৱালীয়ে নিজে উপাৰ্জন কৰিব পৰা হয়, ডাঙৰ-দীঘল হয় মানে। সেই, এনেকুৱা বহুততে দেখিছোঁ! প্ৰায়, সকলোৱে নহয় বাৰু। হয় নে নহয়? কিন্তু, তাৰ মাজত কেনেকুৱা, যেতিয়া নিজে, উপাৰ্জন কৰিব পৰা হয়, তেওঁলোকক তো আশ্ৰমত থৈ আহে, চাবাচোন? আমি, মোবাইলতে হওঁক বা টিভিতে হওঁক দেখিছোঁ। আচলতে, তেনেকুৱা কৰিব নালাগে, নে কি কোৱা?
অ' নালাগে, নিজৰ মাক এজনীয়ে যেতিয়া, তোমাক ইমান কষ্টত ডাঙৰ-দীঘল কৰিব! ইমান কষ্ট ন- মাহ মানে, নিজৰ গৰ্ভত ৰাখি, যেতিয়া ধৰা, ডাঙৰ হোৱাৰ পিছত মানে, ইমান কষ্টত ডাঙৰ-দীঘল কৰিব! সেইখিনি
হয়!
কৰাৰ পিছত মানে আৰু ইমান মানে, বেয়া ব্যৱহাৰ কৰিব নালাগে আৰু! মানে, নিজৰ মাক-দেউতাকক, উম! মৰমটো কৰিব জানিব লাগে।
অ'! আৰু তুমি চাবাচোন? সৰুৰ পৰা সিহঁতে, মাকোৱে, মাকে বা দেউতাকে হওঁক ইমান কষ্ট কৰি ন' ডাঙৰ-দীঘল কৰে! দেউতাকে ৰ'দে হওঁক বা বৰষুণে হওঁক, ৰ'দে- বৰষুণে গৈ কাম কৰি আনে। দু পইচা আনে। যাতে, লৰা-ছোৱালীয়ে ভালকৈ খাব পাৰে। আৰু মাকটো নিজে নাখায় হ'লেও, ল'ৰা-ছোৱালীক খুৱাই। কিন্তু, যেতিয়া আমি, তাৰমানে দুই-পইচা ইনকাম কৰিব পাৰোঁ। তেতিয়া যেন, মা-দেউতাক চিন নো কোৱা হৈ যে, বৃদ্ধ আশ্ৰমত থ'ব খোজোঁ। মানে, বোজা ল'ব নোৱাৰা হওঁ। কিন্তু, মা-দেউতাহঁতে, সেই, সৰুৰ পৰাই যে, আমাক কিমান বোজা লৈ-লৈ ডাঙৰ কৰিছে! হয়নে? সেইটো, আচলতে আমি, পাহ সেইটো আচলতে, আমি পাহৰি যাওঁ। আৰু তুমি চাবাচোন? আমাৰ মা-দেউতাহঁতে হয়নে! আমাক কিন্তু, কিবা এটা দিব লৈ তাৰমানে, সিহঁতে একো যেন, মনত ফূৰ্তি কৰিহে দিয়ে। হয় নে? কিন্তু, যেতিয়া ল'ৰা-ছোৱালীয়ে দুই টকা ইনকাম কৰে, সিহঁতে কিন্তু, মা-দেউ, মা-দেউতা দুই টকা দিব। তাৰমানে, এনেকুৱা হয়, কিয় দিম? নিদিওঁ, হয় নে? তেনেকুৱা অন্তৰত! দিব দিব নোৱাৰে, তাৰমানে। কিন্তু, এটা কথা মোৰ এটা কথা আমি, ভালদৰে জানোঁ যে, মা- দেউতাৰ ধৰি লোৱা, ধাৰ আমি কেতিয়াও, পূৰণ কৰিব নোৱাৰোঁ। হয় নে?
অ'! পূৰাব নোৱাৰোঁ। উম!
ধৰি ল', ল'ৰা-ছোৱালী কিবা জন্মদিন থ'লে মাক-দেউতাকে সক্ষম অনুযায়ী, যিমানখিনি পাৰে, এখন ঠগী হ'লেও এখন নৈবদ্য হ'লেও আগবঢ়াই। হয় নে? কিন্তু, আমি-আমিও, আমি যেতিয়া, ধৰি লোৱা দুই-পইচা ইনকাম কৰিব পৰা হ'ম,
যেতিয়াই, মই ভাবোঁ! তেতিয়া বাৰু আমিও মা আৰু দেউতাৰ মানে, কিবা স্পেচিয়েল কৰিব নোৱাৰোঁ নে! ধৰি লওঁক, ক'ৰবাত এজেগাত ফুৰাব লৈ গ'লো বা এখন ভাল আঞ্জা কিবা, এখন বনাই খোৱালোঁ। হয়নে? সেনেকুৱাও আচলতে, আমি গুৰুত্ব দিব পাৰোঁ। নে কি কোৱা?
উম! তেতিয়া, তেওঁলোকৰ কিমান খিনি মানে, ভাল লাগিব ন'! যে, এই আজি মোৰ ল'ৰাটোৱে এইয়া, মোৰ কাৰণে এইটো কৰিছে, মোৰ ছোৱালীজনীয়ে এইখিনি কৰিছে, এইটো বনাই খোৱাইছে, কিমান ভাল লাগিব ন'! তেওঁলোকৰো।
হয়, আমি এটা গিফ্ট মানে গিফ্টটো মই নামল মই ভাবো আৰু গিফ্টটো দিলেই যে সুখী হ'ব সেই টো নহয় আমি বেলেগ ধৰণেও আমি কিবা এটা দিব পাৰো হয় নে নহয়। আচলতে পৰিয়ালৰ গুৰুত্ব তেতিয়াই শিকিব যেতিয়া ইজনে সিজনৰ প্ৰতি মৰম স্নেহ ভাৱ থাকিব হয় নে। আৰু আজিকালি আচলতে কেনেকুৱা কোৱা হৈছে হিংসা ভাৱ গিলা বেছিকে হৈছে। ভাল হোৱাতো দেখিব নোৱাৰে আত্মীয়জনে তেনেকুৱা হৈছে আচলতে তেনে কুৱা হব নালাগে মই ভাবো মিলাপ্ৰীতিৰে এখন ঘৰ চলি থাকিব লাগে নে কি কোৱা তুমি?
উম সেইটোয়ে মানে মিলি চলিব চলিলে ভাল লাগে আৰু।
হয় পিছে আজি তোমাৰ লগত কথা পাতি বহুত খিনি নজনা কথা শিকিলো ভাল লাগিল তোমাৰ লগত কথা পাতি। আগলৈও তোমাৰ লগত কথা পাতিম আজিলৈ এৰিছো।
উম দিয়া বাৰু হম হ'ব দিয়া।